গ উম
উম
আহ
আহ কি কৰি আছা
এ এইমাত্ৰ মই ৰাতিপুৱা চাই একো খোৱা নাই যেি এতিয়া মানে খাব ওলাইছো আৰু আজি বৃহস্পতিবাৰ না সোনকালে উঠিলোঁ ঘৰ চৰত চাফা চুফা কৰিলোঁ
অঁ
কৰি চাকি থাকি দি কিনে মাত্ৰ খাব ওলাইছো
আহ ময়ো ৰাতিপুৱা চাহ খালোে
অঁ অঁ
আ আৰু সোনকালে উঠোঁ যে ৰাতিপুৱা চাহ খালোঁ আৰু অলপ ভাতো খালো এতিয়া আৰু অ তাৰ পাছত আৰু এতিয়া আৰু এই দু পৰিয়াল শাক যোগাৰ কৰি আছো এই ঘৰৰে তোমাৰ লাওৰ আগ আছে সেয়য়াই মানে চিঙি আনি দিছে সেই তাৰ মানে মই অলপমান ভাল কৰি আছোঁ ঠাৰি বিলা ঠাৰি বিলাক বেলেগকৈ বেহাৰেৰে বনাম বুলি ভাবিছো আৰু পাপু অকৌ ভাজিম ভাজিলে বাবুহতো ভালকৈ খায় স আৰু
মই কালি গল ৰঙালাওৰ কথা হা
কোমোৰা অ আমাৰ যাবাৰ বহুত লাগিছিল এই এইবাৰ চাবই যোৱা নাই আগটোহে আনিছোঁ ভিত তত লাগি আছে নেকি চাব যোৱাই নাই
ভাল লাগেকেইটা মিক্স চবজি চব মিক্স কৰি কিনে ৰঙালাওটো ভাল লাগে কেতিয়াবা আঞ্জা খাই কেতিয়াবা বইল কৰি খাইও ভাল লাগে
মই আগটো এনে বেহাৰাৰে অ, বেহাৰে চৰসৰি কোমোৰা এটা আছে। কোমোৰাটো তাৰমানে হেৰি কৰিম বুলি ভাবিছো, অলপমান খাৰ দিম। কালি ভাজি খাইছিলো। কালি ভাজি দিছোঁ। ভাজি খাওঁতে আৰু এ সদায় ভাজা পোৰা বস্তু খোৱা ভাল নহয়
অ, অ'।
অলপমান সেই কাৰণে মইভাবচো অলপ খাৰ দি খাৰ দি কিনে অলপ খাৰত দি কিনে বনাম কঁঠালৰ গুটি দিন এতে। আৰু এই গৰমতটো কঠাল খালো মই। এতিয়া গৰমহে লাগিছে কঠাল খাই।
অ, আমাৰো এটা কঠাল আছে পকিছে।
অ, খালো অ। উম। এই মাজু ননদ জনি ছয়গাওঁত থাকে যে এ তাই মানে দি থাকে আৰু অলপ দিনতে দুটা দি দুটা দিছিলে আমাৰ তাৰমানে শাহু আৰু শহুৰে ভাল পায়। আৰু ভাই শহুৰ জনে ভাল পায় খালে সিহঁতে কঠাল। মই এনেই বেছি খোৱা নাই চাৰি পিচ খালোঁ। উম। ইস অ'। গৰম সেই কঠাল খিনি খাই গৰম লাগিল, গৰমৰ বস্তু গৰমত উলাই ঠাণ্ডাত দিনত ওলালে মানুহ কি ভাল পালে হয় খাব অ' কি আচৰিত। গৰমৰ বস্তু গৰমত ওলায়। আজ আজি আৰু কি ৰ'দ দিছেচোন।
অ, ন ৰ'দ দিলে ভাল কালি মোৰ গাতটো ইমান বেয়া লাগিছে।
অ' কৈছিলা ৰবা হেৰি প্ৰেছাৰ
মানে ৰাতি আৰু মই বমি কৰা হোৱাৰ দৰে হৈছোঁ।
অ, প্ৰেছাৰৰ কাৰণে।
প্ৰেছাৰ নহয় গেছ উঠিছে। গেছ উঠা কাৰণে আৰু কিন্তু বতৰটো অলপমান ক'লা কৰিলে মোৰ মাথাটো অলপ কিবা কৰে।
লো প্ৰেছাৰ নেকি লো প্ৰেছাৰতহে এনেকুৱা হয়।
উম, হ'ব পাৰে।
গৰম বন্ধত ক'ৰবাত যাব নে?
ভাবিছো যাম বুলি শ্বিলঙত।
অ' শ্বিলঙত।
উম। শ্বিলঙত মানে শ্বিলঙতে যাম বেলেগৰ তাত নাযাওঁ ঠেৰাপুঞ্জী এইবিলাকোত নাযাওঁ।
অ',
অকল শ্বিলঙতে যাম ডাউকি দেখিছো, ডাউকি দেখিছা না।
ডাউকি মই দেখা নাই।
অ, মই গলো দুবাৰ মান। ডাউকি ইমান ধুনীয়া ভাল লাগে ডাউকিখন।
মোক লগ ধৰিছিল মই কিবা এখন বিয়া আছিল সেইকাৰণে মই যাব নোৱাৰিলো। ভাগিনজনীৰ বিয়া আছিল, সেই বিয়া থাকাৰ কাৰণে মই নগলো।
উম, তাৰে মানে গছ এডাল আছে মানে সিপাৰে মানে দলং কৰি দিছে।
অ',
ইমান ধুনীয়া লাগে।
অ',
ঠাইবিলাক চাব লগা ধুনীয়া ধুনীয়া আছে।
এই গৰমৰ দিনত ভাল উম। আৰু মাহীৰ ছোৱালী এজনীও শ্বিলঙত আছিল আগতে। মাতিছিল যাবই নোৱাৰিলো কোৱাৰ্টাৰত থাকে কিন্তু এতিয়া আহিছে। এতিয়া গুৱাহাটীতে থাকে ট্ৰান্সফাৰ হ'ল। বহুত ডাঙৰ ডাঙৰ ৰুম বিলাক কোৱাৰ্টাৰ বিলাক যে ঘৰৰ দৰে। বহুত ডাঙৰ ডাঙৰ ঘৰ।
দেখিছা।
অহ দেখিছোঁ।
কেনেকৈ।
মানে কি যোৱা নাই মাতি আছিলে কিন্তু সেই হেৰি। দেখা পাইছোঁ ফটোতে মোবাইলত আৰু জানো তাৰে। ঘৰবিলাক ডাঙৰ ডাঙৰ হয়।
অহ অহ। সমান ঠাই যিখিনিত কোৱাৰ্টাৰ আছে সেইখিনি সমান।
সমান ঠাই কোৱাৰ্টাৰ অ। স্কচ স্কচ ইমান লাগে তাতে।
অহ।
কিন্তু আমাৰ ইয়াৰফালে ইস্কাচ নহয় হয় নেকি অ। তাত গৰুক খুৱাই বোলে মাহীহঁতৰ ছোৱালীটো যে আছে আমি নাখাওঁ এই কিমান খাম আৰু। সেই গৰু মানে হেৰি গৰুৰ পায় বোলে কাতি লৈ যাব দিয়ে।
অ।
উমহু। কিমান খাব।
অ।
আমিও তাৰ মানে উম।
ভাল বেমাৰীৰ কাৰণে বেমাৰীৰ কাৰণে বহুত ভাল।
উম। ঠাণ্ডা।
উম আমাৰ ইয়াত লগাইছিলো কিন্তু নহ'ল দেখোন। অকল গছডাল হে বগাই গ'ল কিন্তু ফল নহ'ল।
মই অলপমান। এই গুৰাও খুন্দিব আছে ৰ'বা অলপ পিঠা বনাম।
অহ। কি পিঠা।
সেই পিঠাটো বনাম এই খুখুৰি পিঠা যে। পুকুৰী আহ পুকুৰ গুৰাটো বহুত লাগে দুই কেজি ডেৰ কেজি মান লাগে।
অহ।
পিঠা খিনি ধুনীয়াকৈ মানে। অ গুড়াখিনি খুন্দিলা খুন্দি পেলাই ডলা এখনক ল'লা লৈ। তাতে অলপমান চেনি দিলা নিমখ দিলা নাৰিকল দিলা আৰু হেৰিত দিব পৰা। তিল। তাৰ ধুনীয়াকৈ সানিব লাগে সানি চানি। পুখুৰীটোত ধুনীয়াকৈ গুঢ়াখিনি দিব লাগে। দি পেলাই বঢ়িয়া কৰি একদম মুচি কাচি দিয়াৰ দৰে আৰু। দিব লাগে তাৰপিছত এখন বগা সূতাৰ কাপোৰ।
অহ।
কাপোৰখন এৰি পাত। সিবিলাকে দি বান্ধি দি পেলাই আমি হেৰি হেৰি কৰোঁ এই। কলহ নাওঁ। কলহ এটা আছে মাটিৰ কলহ জুইতে তামানে কলহটো আমি দি থৈ দিওঁ তাতে সুইতটো অলপ কমকৈ দিও উম দি পেলাই ডাঙৰ কলম আছিল কলম দিয়াৰ পাছত আমি সতে সেই পুখুৰীটো গৈ থৈ দিওঁ
অহ
তাৰ পাছত আমি লাহে লাহে জুইটো দি থৈ দিও মানে চাব নালাগে আৰু বহুত সময় লাগে লাহে লাহে হৈ থাকিল সিজি থাকিল স এতিয়া দি থৈ দিম মিক্সিতে ঘুৰা এটা খুন্দিম ঢেকিত কত খুন্দিম ইমান গৰমত গধূলি আৰু গ গধুলিলেকে জুই পিছ শইকীয়া ঘৰ দৰে গোটেই জইণ্ট ফেমি নহয় ন বেছি লাগে অ গোটেইবিলাকে এক পিচতে এ কাটি কাটি খাম আৰু
মই এইদিনাখনে মানে ফুৰিব গৈছো লো কৰি যাওতে কেটলি পিঠা যে কেটলি পিঠা আমাৰ ইয়াতো বিক্ৰী কৰি থাকে নহয় অ মানে ইমান ধুনীয়াকে ভূৰ্তি কৰি বনাইছে
অ অ অ অ
চচত মানে গৰম পানী
উম
কলহ এটা কলহৰ পুৰা সম্পূৰ্ণ কলহটো লোৱা নাই ওপৰৰ মুখখন চচৰ মানে এ ঢাকনি দুটা ফুটা কৰিছে এ কলহৰ মুখ খান তলত সোমাই দিছে ওপৰত মুখ খান আছে আৰ ইমান ধুনীয়াকে বনাইছে এই চচত মানে জল্দ জল্দি জল্দি হৈ যায় দুটা দুটা দিয়ে যে কলহত
আৰু চে চাহ চাহ চেকা চেকনি যে আছে এই চেকেনিতে সোনকালে হও মই তো চেকেনিতে দও চেকেনিতে দও আৰু হেৰি কেটলি ঢাকনিখন ঢাকনিখনতে দেও পটাপট হৈ যায়
অ চেকেনিখনটো ভাল হয় আৰু গিলাচ কফি কাপ
অ সেই কফি কাপতো বনাও এই কেতিয়াবা ধৰাচোন আমাৰ ইয়াতে কাজ কৰ্ম নাম ধৰিলে এ মানে পিঠা বনাই পিঠা এটা এটা দিওঁ মিঠাই বিলাকো বহুত দাম বা ভালো নাপাইচোন নে খা আৰু হেই দিনাও এই পিঠাও বনাওঁ আমাৰ বাবুহঁতৰ জন্মদিনত এইবাৰু পিঠা বনাইছো পিঠা বনাইছো মোটামুটি এশটা মানে পিঠা বনাইছো বনাই পেলাই এনেকৈ দিছো
অকল এনেই বনালি ভাল ভাল নালাগে তাৰ যদি নাৰিকল গু়ৰ
অ'
অহ সেনেকা দিলে ভাল লাগে
নাৰিকল গুৰ গোটে সানি দিব লাগে
অহ
পেলাই ধুনীয়াকৈ আৰু চৰিয়াটোত লৈ এনে গিলাচত গিলাচ এটা দু চাৰিটা মান লাগে গিলাচ ভাঙিলে নহয় গৈ পেলাই ধুনীয়া কৰি বনাই থাকিলে হ'ল পটক পটককে হয়
অ
মজা
আৰু হয়তো কিমান বিক্ৰী হয় বজাৰত এইটোৱে বেছি চলে
কিনি নাখাও ঘৰতে এনেকে
অ দছ টকা কৰি
আমি তাৰমানে একবাৰ হায়দৰাবাদ গৈছিলো হায়দৰাবাদ যাওঁতে এই মা দেউতাক লগ গৈছিলো আগৌ তাতে হায়দৰাবাদ যাওঁতে এই ট্ৰেইনত ইমান বিক্ৰী পাঁচ টকা, পাঁচ টকা বহুত পাতল কৰি বনাই পা তল কৰি বনাই। আমি মায়ে বহুত ভাল পায় খাই, চাৰি পাঁচ টালৈ, মায়ে অকল চাৰি পাঁচটা খায়। নিগা অ'। এই ক্লাছ ষ্টেইনত বিক্ৰী কৰে।
অ' টেনত।
টেইনত। ন মানে পাতল পাতল কৰি মাজতে প্ৰথমতে ঘোৰা খিনি ঢাকনিখন কেইটামান গুড়া দিলে তাৰ ওপৰত অলপ অলপ বুট দিলে তাৰেওপত আৰু ঘুৰা, অ' আৰু, আৰু লাভ হয় যে, লাভ হয়। কণতেলৰ চাউলতটো পায়ে। কম। দামি চাউল। এক কেজি চালত কিনান গুৰি হয় আৰু এটাত পাঁচ টকা কৰি আগতে আছিজি এটা দছ টকা কিমান লাভ হয়। মিঠাই চিঠাইবিলাকতো এ লাভ বেছি নহয় ন তেলৰ খৰচ, গাখীৰৰ খৰচ। আৰু তাত প্ৰেই দিবলে সেনে পিঠা চিঠা বা পকৰা চকৰা দোকান চোকান দি পিনি বহুত লাভ হয়।
লাভো হয়। একো তেল নালাগে, মছলা নালাগে।
অ' আমাৰ অলপ দিন আগতে এখন জাত তাই হিদিনাখন বিহু পাতিছিল, দোকান দিছে, পিঠাগুৰিও খুন্দি পেলাই দিছে মটামটি পাঁচ হাজাৰ মান টকাই লাভ হৈছ
অ' বহুত লাভ। পকৰি চকৰি তেল লাগে।
অ' মানুহে ভাল পায়, খাব ভাল পায় উ।
সেইটো।
অ'।